অ চবোৱা
অ কি কৰিছা?
আছো দিয়া দে চাহ খাই উঠিলো বহি আছোঁ অলপমান। তুমি কি কৰি আছা?
অ মইয়ো এনে আছো এ অলপ চাহ পানী খাই উঠিলো আৰু শুলো আজিৰ দিনত অলপ।
অহ, ত খবৰ পাতি ভাল?
ভাল ভাল। তোমাৰ?
মোৰো ভালেই দিয়া।
অ অ অ ঠিকে আছে দিয়া আজি কি কৰিবা দিনটো ৰবিবাৰৰ দিনটো।
যি যি একো কৰা নাই আৰু ঘৰতে আছো মই বাহিৰতে বাৰ ওলাই গৈছিলো, আহিলো।
অ অ অ।
এনেকৈয়ে কটালো আৰু আজি দিনটো
অহ ঠিকেই আছো দিয়া তাতে। মই কি কৰিলো মানে মই অলপ বজাৰ বাৰতে কৰিলো। তাৰ পিছত অলপ টিভি চালো খেলবিলাক চালো যোৱা কালিৰ
অ।
তাৰপিছত অলপ মাছ আনিছিলো মাছ বনালো মাছ বনাই খালোঁ।
অ।
এনেকে কটালো আৰু দিনটো তাৰপিছত টোপনি লাগিল দেখোন টোপনি লাগিলে শুলো এই অলপ আগত উঠিছো আৰু।
অ।
অ বেছি ব্যস্ত আছে নেকি?
নাই নাই ব্যস্ত নাই। কোৱাচোন?
ব্যস্ত নাই যদি আমি অলপ কথা পাতো হয় নেকি।
অ কোৱা কি পাতিবা। অ এইটো এটা ভাল বিষয় হয় কথা পাতি ভাল লাগিব। কোৱা যি কোৱা।
এচোঙ কোৱাতে তুমি ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে তুমি কি জানা?
আহ মোৰ হিচাপত ব্ৰহ্মপুত্ৰ নদী অসমৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ নদী হয়।
অ
আৰু ই অসমৰ মাজেৰে বৈ গৈ ৰাজ্যখনৰো জীৱন কৃষি আৰু সংস্কৃতিৰ লগত গুৰুতৰ ভাৱে জড়িত।
অ
এই নদীয়ে আমাৰ অসমৰ সৌন্দৰ্যতো বহুত বৃদ্ধি কৰি ৰাখিছে ব্ৰহ্মপুত্ৰৰ নদীয়ে। এইব মই ব্ৰহ্মপুত্ৰ নদীয়ে আমাৰ অসমৰ বাবে অতি মূল্যবান বুলি ভাবোঁ।
হয় হয়
অ পিছে তুমি ব্ৰহ্মপু পুত্ৰ নদীৰ কি কি উপকাৰ আছে বুলি ভাবা?
মোৰ মতে ব্ৰহ্মপুত্ৰ দৰে কৃষিৰ বাবে পানী যোগান কৰে বহুত উপকাৰ আছে ধৰা তুমি কৃষিৰ বাবে পানী যোগান ধৰে। আৰু মাছ মাছ মৰিয়াই মাছ ধৰে নৌ জাতত আদি ক্ষে ত্ৰতো সহায় কৰে আৰু বহু মানুহৰ জীৱিক কা এতিয়া ধৰা আমাৰ অসমৰ বহু মানুহৰ জীৱিকা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে নিৰ্ভৰশীল হয়। আৰু ইয়াৰ উপৰিও পৰ্যটন ক্ষেত্ৰতো ইয়াৰ ডামৰ ভূমিকা আছে।
অ হয় হয় ঠিকে কৈছা তুমি আমাৰ ব্ৰহ্মপুত ত্ৰ নদী বহুত মূল্যবান হয় আমাৰ কাৰণে।
হয়
অ অ পিছে তুমি আৰু এটা প্ৰশ্ন আছিল যে তোমালৈ, ব্ৰহ্মপুত্ৰ নদীৰ ফলত কি কি সমস্যা হব পাৰে বুলি ভাবা তুমি?
সমস্যা হব পাৰে মানে সমস্যা আছেও দিয়া ব্ৰহ্মপুত্ৰ নদীৰ ফলত মোৰ হিচাপত বৰষুণৰ বতৰত ব্ৰহ্মপু পুত্ৰৰ পানী
আৰু পানী বহুত বাঢ়ে ন পানী বানপানী হৈ যায় তেতিয়া ব্ৰহ্মপুত্ৰৰ পানীখিনি আৰু খহনীয়া হয় ইয়াৰ ফলত আৰু ইয়াৰ ফলত বহু মানুহৰ ঘৰ বাৰী বা কৃষি কৃষি ভূমিৰো ক্ষতি হয় ধৰক কৃষিত যেনেকৈ লাভো দি পানীও দিয়ে কেতিয়াবা বেছি পানী হ'লে কৃষিটো কৃষিও বেয়া যায় সেনেদৰে মানুহৰ ঘৰ বাৰী উঠি যায় ব্ৰহ্মপুত্ৰত। পানীত
অ
এনেদৰে আৰু সেইবাবে বান নিয়ন্ত্ৰণৰ বাবে ব্যয়ৱস্থা লোৱাটো দৰকাৰ আৰু চৰকাৰে।
নিশ্চয় নিশ্চয় নিশ্চয় দৰকাৰ হয় বানপিৰিত বাবে ব্যৱস্থা লোৱাটো।
উম পিছে তুমি কোৱাছোন আমি ব্ৰহ্মপুত্ৰৰ নদীক কেনেকৈ সুৰক্ষিত ৰাখিব পাৰোঁ।
অ মোৰ হিচাপত আমি ব্ৰহ্মপুত্ ত্ৰ নদীত আৱৰ্জনা পেলোৱাটো উচিত পেলাব নালাগে।
হয়
আৰু পানী দূষিত কৰা কাম বোৰো কৰিব নালাগে লগত। তে আমি নদীৰ পাৰ সংৰক্ষনৰৰ প্ৰতিও গুৰুত্ব দিব লাগে ব্ৰহ্মপুত্ৰ নদীৰ
হয় হয়
অ এনেদৰে আমি ব্ৰহ্মপুত্ৰ নদীখন সুৰক্ষিত ৰাখিব পাৰিম বুলি মোৰ আশা আছে।
হয় হয় ঠিকেই কৈছা।
অ পিছে তুমি কোৱা ছো ব্ৰহ্মপু ত্ৰৰ নদী অসমৰ বাবে কিয় বিশেষ বুলি ভাবা তুমি
আঁহ মোৰ হিচাপত ব্ৰহ্মপুত্ৰৰ কেৱল এখন নদী নহয়। ই অসমৰ পৰিচয়ৰ এটা ধ্বংস হয়।
অ।
আৰু অসমৰ ইতিহাস, সংস্কৃতি আৰু অৰ্থনীতিৰ লগত টো ইয়াৰ গভীৰ সম্পৰ্ক আছে।
নিশ্চয় নিশ্চয় আছে।
সেইবাবে ইয়াৰ গুৰুত্বটো বহুত বেছি বুলি মই ভাবো।
অ।
ঠিকে কৈছা তুমি, মও
উম।
মই ভাবো দেই অসমৰ অৰ্থনৈতিক গুৰুত্বটো বহুত বেছি বুলি।
অ, অ, অ আৰু ই আমাৰ অসমৰ গৌৰৱো হয় ন?
অ নিশ্চয়, নিশ্চয়, নিশ্চয় হয়। পিছে তোমালৈ আৰু এটা প্ৰশ্ন আইছিল যে তোমাৰ মতে ব্ৰহ্মপুত্ৰ নজীৰ গুৰুত্ববোৰ কি কি হয়?
মোৰ হিচাপত ব্ৰহ্মপুত্ৰ অসমৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হয়।
অ, অ।
ৰু এই নদীয়ে কৃষি, মাছ ধৰা, নৌ যাতায়ত, পৰ্যটন ক্ষেত্ৰত বহুত সহায় কৰিছে যিহেতু। বহু মানুহে জীৱনত মনৰ জীৱিকা ইয়াৰ ওপৰতে নিৰ্ভৰশীল তেতিয়াই কৈছো। সেইবাবে ব্ৰহ্মপুত্ৰৰ গুৰুত্বটো বহুত বেছি।
অ, অ। নিশ্চয়, নিশ্চয় ঠিকে কৈছা তুমি।
উম তাৰে
অ, হয় হয়।
ঠিক আছে এতিয়া ঠিক আছে তুমি কোৱাচোন ব্ৰহ্মপুত্ৰ নদীত বানপানী কিয় হয়?
আ মোৰ হিচাপত ক'ব গ'লে ব্ৰহ্মপুত্ৰ নদীৰ যিহেতু ব্ৰহ্মপুত্ৰত এতিয়া আমি পাহাৰৰ পৰা বেছি পানী নামি আহে ব্ৰক্ষ্মপুত্ৰে
হয়।
আৰু তাৰ বাবে নদীত পানী বৃদ্ধি হয়।
হয়।
আৰু ইয়াৰ ফলত বহু ঠাইত বানপানী হয়। কেতিয়াবা মানুহ আৰু কৃষি ভিতৰত যথেষ্ট ক্ষতি হয় ইয়াৰ ফলত।
হয়।
তাৰ বাবে মই ক'ব খোজো যে বহ্মপুত্ৰ নদীৰ বানপানী হোৱাৰ বহুতো কাৰণ আছে এনেকুৱা টাইপত।
হয়, হয়।
আৰু কিছুমান প্ৰদূষণৰ ফলতো হয়।
হয়।
অ। পিছে তুমি কোৱাচোন নদী প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি বুলি তুমি ভাবা?
মোৰ হিচাপত নদীৰ আৱৰ্জনা, প্লাষ্টিক বা কাৰখানাৰ আৱৰ্জনাবোৰ পেলোৱাওতে একেবাৰে উচিত নহয়। সকলো মানুহ স সচেতন হ'লে নদীখন পৰিষ্কাৰ কৰি ৰাখিব পাৰিম আৰু পাৰিম বুলি মই ভাবো। আৰু এইটো আমাৰ সকলোৰে দায়িত ত দায়িত্ব যে আমি নমৰাই কাৰণে নদী ইমান ধুনীয়া নদী সেইখন আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে, কিন্তু মানুহ বিলাকে পৰিষ্কাৰ কৰি নাৰাখে। য'তে ত'তে নলা নৰ্দমাবিলাকত প প্লাষ্টিক বটল ব কিবা-কিবি পেলাই দিয়ে, সেইবিলাক যাই
অ নিশ্চয়, নিশ্চয়। ঠিকে কৈছা তুমি। মানু্হবিল বিলাহে সতৰ্ক হ'ব লাগে যাতে য'তে ত'তে প্লাষ্টিকবোৰ নেপেলয়।
হয়, হয়।
অ। পিছে তোমালৈ আৰু এটা প্ৰশ্ন আছিল যে ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ অৰ্থনীতিত কেনেকৈ সহায় কৰিছে বুলি ভাবা
মোৰ মতে কৃষি, মীন পালন, নৌ যাতায়ত পৰ্যটনৰ জৰিয়তে অ ব্ৰহ্মপুত্ৰই অসমৰ অৰ্থনীতিত ডাঙৰ অৱদান আগবঢ়াইছে
অ।
ইয়াৰ বাবে বহু মানুহে উপাৰ্জনৰ সুযোগ লাভ কৰিছে, আৰু অৰ্থনীতিত কাল, শেষত গৈ অৰ্থনীতিত আৰু এনেদৰে সহায় কৰিছে আৰু
নিশ্চয় -নিশ্চয় ঠিকে কৈছা তুমি, মই সেয়ে বুলি ভাবো অ এ
পিছে তোমাৰ মতে আৰু ব্ৰক্ষ্মপুত্ৰ নদীৰ সংৰক্ষণ কিয় দৰকাৰ?
আহ মোৰ হিচাপত ব্ৰহ্মপুত্ৰ আমাৰ ৰাইজৰ যিহেতু গৌৰৱ আৰু তাৰপৰা অমূল্য সম্পদ হয় যদি আমি এতিয়াই নদীখনৰ যত্ন নলওঁ তেতিয়া ভৱিষ্যতেও বহু সমস্যা হ'ব পাৰে
হয়।
সেইবাবে ইয়াক সংৰক্ষণ কৰাটো বহুত জৰুৰী বুলি মই ভাবো
হয়।
অহ, পিছে কোৱাচোন তোমাৰ মতে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ অৱদান কি বুলি ভাবা তুমি?
মোৰ হিচাপত ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে অসমৰ কৃষি আৰু জীৱিকা আৰু সংস্কৃতিক সহায় কৰা আৰু আৰু এই এইদৰে নদীৰ পানীৰ বহু ওপৰত বহু কৃষক নিৰ্ভৰ কৰে লগতে মাছমৰীয়াৰ মাছ ধৰে নৌ যাতায়ত কাৰণেও ভাল আৰু পৰ্যটনৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব বহুত বেছি
নিশ্চয় নিশ্চয় ঠিকে কৈছা
ব্ৰহ্মপুত্ৰ অসমৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ মই তেতিয়াও কৈছো
অ ঠিকে কৈছা তুমি, ব্ৰহ্মপুত্ৰ আমাৰ জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ তেতিয়া কৈছিলা ঠিকে, অ। পিছে তুমি কোৱাচোন আৰু এটা প্ৰশ্ন হৈছিল যে বানপানীৰ ক্ষতি কমাবলৈ আমি কি কৰিব লাগে?
মোৰ মতে নদীৰ পাৰ বিলাক সুৰক্ষিত কৰিব লাগে আৰু বানটেনৰ ব্যৱস্থা শক্তিশালী কৰিব লাগিলে নদীৰ পাৰত তে সুৰক্ষা কৰিব লাগিব আৰু বেলেগ কিবা পদ্ধতি ভাবিব লাগিব চৰকাৰে আৰু লগতে গছ গছনি ৰু ৰুই পৰিৱেশ সংৰক্ষনৰ ওপৰত গুৰুত্বটো দিব লাগিব। অ আৰু সকলোৰে সহযোগি তাৰে এই সমস্যটো কিছু পৰিমানে কমাব পাৰি বুলি মই ভাবো আৰু
অ অ ঠিকে কৈছা তুমি মই সেয়ে ভাবো
হয়। পিছে তুমি কোৱাচোন ব্ৰহ্মপুত্ৰ নদী পৰ্যটনৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
উম। ক'ব গ'লে মোৰ হিচাপত ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্যত বহুত পৰ্যটকক আকৰ্ষণ কৰে
উম।
যিহেতু নদীৰ নাও ভ্ৰমণ আৰু ইয়াৰ কাষত প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ বহুত মানুহ আহে
হয়।
ইয়াৰ ফলত পৰ্যটনৰ উদ্যোগৰো উন্নতি হয় বুলি মই ভাবো। সেইবাবে মই কওঁ যে ব্ৰহ্মপুত্ৰ নদী পৰ্যটনৰ বাবে বহুত গুৰুত্বপূৰ্ণ বুলি।
হয় হয়।
উম, পিছে তুমি কোৱাচোন, অসমৰ আমি নদীখন- ব্ৰহ্মপুত্ৰ নদীখন কেনেকৈ পৰিষ্কাৰ ৰাখিব পাৰোঁ?
অ' অ'- মোৰ মতে নদীত আৱৰ্জনা বা প্লাষ্টিক পেলোৱাটো একেবাৰে উচিত নহয়। আৰু সকলো মানুহে যদি নদী সংৰক্ষণৰ বিষয়ে সচেতন হবলে- হয় তেতিয়া নদীখন পৰিষ্কাৰো থাকিব। আৰু এই সৰু-সৰু অভ্যাসে নদীখনো পৰি তেলোকো তেওৰো সুন্দৰ কৰিব বুলি মই আ- আশা ৰাখো আৰু।
নিশ্চয় - নিশ্চয়, ঠিকে কৈছা তুমি। আমি নদীখন এনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। য'তে-ত'তে প্লাষ্টিক পেলাব নালাগিব আমি।
হয় - হয় - হয়।
অ'।
দিয়াতে, ঠিক আছে। তো ভাল লাগিল লগৰ লগত কথা পাতি অলপ।
অ' মোৰো ভাল লাগিল তোমাৰ লগত অ' মোৰো ভাল লাগিল আজি তোমাৰ লগত কথা পাতি। মই বহুত নজনা কথা শিকিলোঁ তোমাৰ পৰা।
হয় - হয় - হয়।
ঠিক আছে দিয়া।
দিয়া, ঠিক আছে দিয়া। ভাল লাগিল কথা পাতি। উম